হেল্ল।
অঁ ভালে নে খবৰ।
অঁ ভাল ভাল, তোমাৰ?
অঁ অঁ আছো আছো ভালে আছো।
অঁ, কি কৰি আছিলা?
আছিলো এনেই আৰু ভাত খোৱা লোৱা হ'ল।
অঁ অঁ ঠিকে আছে তিয়া, আমাৰো- উম আমাৰো খোৱা লোৱা হ'ল ৰবা মই বোলো এবাৰ ফোন মাৰো কি কৰিছা খবৰটো লঁও। বেমাৰ আজাৰ আজিকালি। কাৰ কেতিয়া কি খবৰ লওঁ বুলিয়ে ফন কৰিলো।
অঁ আজিকালি বেমাৰ মানে কি আৰু সকলোৰে থাকেই দেখোন। এটাৰ পিছত এটা।
উম নকবা আৰু সিদিনাখনেই এ এয়া আৰু ময়ে মানে সেই ইমান মানে কি বা গা চা বেয়া লাগি থাকে গা চা বেয়া লাগি থাকে তাৰপিছত আৰু কিহৰ কাণে ইমান এনেই আৰু ভাগৰুৱা লাগে কিবা লাগি বডিটো গধুৰ গধুৰ লাগে। তাৰ পাছত আৰু বেয়া লাগি থকায় ডক্তৰ তাতে গ'লো। কি হৈছে ত গম নাপাই ন তাৰপিছত যাই ডক টৰে কৈছে খোৱা লোৱা কি কৰো কি নকৰো এইবিলাক সুধিলে। সুধি মেলি গাতটো গধ আপোনাৰ একো একো অসুখ নাই। আপুনি সেয়ি কৰক মানে খোৱা লোৱাতোৱে কৰে নিৰ্দিষ্ট এটা সিমাৰেই ইয়াতে ৰ চোন ধৰাচোন আমাৰতোৱে এতিয়া টাউনত থকা মানুহৰ অৰাৰ কামবিলাকনো ইমান আৰু হেৰি নাথাকে ন।
অ।
কাম নাথাকে। পাছে তোমালোকৰ তই ইমান কাম নাই এই বয়সতে তোমালোকৰ এনেকুৱা হবৰ হোৱা নাই।
উম উম।
তই মানে খোৱা লোৱা হিচাপত মানে নিজৰ বডিৰ হেৰিটো হৈ থাকা নাই আৰু। যিখিনি আমি ব্যায়াম শাৰীৰিক অনুশীলন হব লাগে সেইখিনি হোৱা নাই। তাকে কৈছে আৰু বডিৰ এতিয়া তোমাৰ সেইটো হৈ নাথাকিলে বডিটো তেতিয়া আমাৰ মানে মুভমেন্ট বিলাক মানে চলাচলটো কম হয়। তাৰ ফলতো বেমাৰবিলাক লগ দিয়ে নহয়।
হয়।
বাপৰে সেই কথ
কিছুমান মানে ব্যায়াম কৰাটো দৰকাৰ আৰু। আমাৰ শৰীৰটোৰ কাৰণে। অ অ বিশেষকে খোজ কঢ়াটো ডাঙৰ ব্যয়াম হয়।
অ।
খোজ কঢ়াটো মানে পুৱা আৰু গধূলি যদিও আমি খোজ কাঢ়ো সেইটো মানে বহুত ডাঙৰ ব্যায়াম হয়।
সেইটোয়ে মানে মধুম বিশেষকে মধুমেহ ৰোগৰ কাৰণে খোজ কৰাটো খুবেই জৰুৰী হৈ পৰিছে আজিকালি
আৰু তোমাৰ চব বেমাৰে অ প্ৰেছাৰ হয় প্ৰেছাৰৰ কাৰণেও তোমাৰ ধৰা এই আমাৰ ব্যয়মটো বহুতেই জৰুৰী হয় ব্যয়াম কৰিলো নিৰ্দিষ্ট পৰিমমানণত খোৱা লোৱা কৰিলো কিন্তু বহুত ভাল হয় সেইদিনাখনে মানে ডক্টৰে মানে বহুত খিনিয়ে বুজাইছে খোলো ধৰাচোন চোন মই নিজৰ ক্ষেত্ৰত পাইছো কাৰণে কৈছো যিয়ে মানে শৰীৰৰ যিটো মেৰি কৰিব লাগে সজাগতা বিলাক আনিব লগা হৈছ শৰীৰৰ যত্নতো খুবেই প্ৰয়োজন আমিতো সদায় আৰু খাই বই জীয়াই আছোৱে দিয়াচোন হয়নে কিন্তু এই যে আজিকালি আমাৰ যিবিলাক খাদ্য সেইবিলাকতো সব মানে ভেজালিয়ে হৈছে আমিতো তাতে ভাল খাদ্যবিলাক নাপাওঁ চব মানে ভেজালবিলাক সাৰ দিয়া অ এই খাদ্যবিলাক খাই মেলি অসুখ বিলাক বেছি হৈছে সেইকাৰণে মানে আমাক শাৰীৰিক ব্যয়ামটো খুবেই প্ৰয়োজন বুলি কৈছে মানে ব্যায়াম কৰিব লাগে য়োগা কৰিব লাগে আৰু ধৰাচোন গাত তোমাৰ যদি এটা বেমাৰ লাগি থাকে। অসুস্থ হৈ থাকো থকাৰ ফলতো তোমাৰ মানে কোনো কামতো মনোযোগ নাহে ন সেইবিলাকৰ ফলত কোনো এটা কাম তুমি ভালকে কৰিব নোৱাৰিবা। ত মানে চাৰিওফালৰ পৰা সেইটোে মানে আমাক মানে অসুবিধাত পেলায়। বডিটো যদি আমাৰ দেহটোৱে যদি সুস্থ হৈ নাথাকে। আৰু কি মানে চিক লব এনেকুৱা হৈছে এই ক্ষেত্ৰত মানে আমাৰ সেনেুৱা হয় ঘৰুৱা কাম বন বিলাকো ধৰাছ বিছৱাইে যাই থাকে গাতটো বেয়া পৰি থাকিলো গাতটো বেয়া পৰি থাকিলো এই এখন কাম ৰৈ গ'ল এতিয়া নিজৰ হিচাপত বডিটোৰ জোখত আৰু যদি আমাৰ শে শা শাৰীৰিক অনুশীলনটো হৈ থাকে আৰু ভাল আৰু। সেনেকে এ ইয়াতে আহ ভাবিছো ৰবা। সেই য়োগা ক্লাছ হয় আৰু আমাৰ ইয়াতে।
অ যোগাসনৰ ক্লাছ আৰাম
নাম ভৰ্তিটো কৰিয়ে থই আহো নেকি।
থাকে কৰিব পাৰে কৰিব পাৰে মানে আচলতে কৰিব লাগে। যোগাসন কৰা কৰা হওক বা ব্যয়াম হওক এইবিলাক আমি মানে দৈনন্দিন জীৱনৰ দিন হিচাপে ল'লে খোব ভাল।
অ সেইটোৱে।
তাকে আৰু।
অ সেইটোয়ে হৈছে আৰু তাকে ৰুটিন খন মানে ভাবিছো মানে চেঞ্জ কৰিব লাগিব এই সলনি কৰাৰ পিছতহে যদি মানে অকনমান মানে কিবা এটা হয় আৰু নহ'লে মানে এটা খোৱা লোৱাই হৈ আছে তাত বাহিৰে একো নাই। এতিয়া ৰাজনে এইবিলাক বস্ত- সজাগতামূলক শিবিৰ বিলাক এইতে গৰম বন্ধ হৈছে। এইবিলাক সজাগতামূলক টিবিৰো কিছুমান কৰিব পাৰি ন এইবিলাক
পাৰি পাৰি অ অ যোগাসনৰ পাৰি আচলতে। উহুম, ঠিক প্ৰথমতে প্ৰশিক্ষন লৈ লৈ উঠি মানে যোগাসনৰ সিবিৰ বনাব পাৰি, আ বিশেষকে মানে যি খিনি ধৰক পঞ্চাশৰ উৰ্ধৰ মানুহ আছে সেইখিনিক মানে বৰ
উপযোগী আৰু হয় দিয়া হয় দিয়া এতে বোলকৰ ৰাচন নাইয়ৰ মানে পঞ্চাশৰ ওপৰত মানুহ বিলাকে ঘৰত মানে নেক্স জেনেৰেচনটো ফিল আপ হৈয়ে যায় তেওঁলোকৰ কাম বিলাক কমকে থাকে। থাকিলে আৰু তেওঁলোকে এই আসন চাসন এইবিলাক কৰি পেলাই নিজকে সুস্থ ট কৰি ৰাখিব পাৰে আৰু। আৰু আজিকালি ধৰা চল্লিশ বছৰৰ পিছতে বেমাৰ আজাৰবিলাক আহিয়ে যায়। ত এইটো কৰিলে আৰু সুস্থ থকাৰ এট- টা মানে বহুত মানে আশা এটা থাকে আৰু বডিটোত ইমান এটা বেমাৰ নহয় হ'বই দিয়াচোন নোহোৱা
হয় হয় অ।
অসুখটো ত মানে হয়ে আৰু কোনো মানে বান্ধি ৰাখিব নোৱাৰে যে অসুখ নোহোৱাকে থাক- কিন্তু মানে নিজৰ আৰু অ- অকনমান মানে যত্নটো তাৰ মাজতো আহহা- কৰিব পাৰি, সেনেকুৱা হৈছে আৰ। খুবেই জৰুৰী, এইটাহ হৈল হেম, ডেকা ল'ৰাবিলাকে আজিকালি চোন মানে প্ৰায়ে মানে শুনো আৰু। এই যায় আৰু শাৰীৰিক অনুশীলনৰ কাৰণে যায় আৰু। জিমত পূৰা হা শুনোৱে আৰু মোৰ হাজবেণ্ডো গৈছিল আৰু। কে বাৰ কেইদিনমান যোৱা নাই মানে যেতিয়া মানে যায় থাকে। তেওঁ কোৱা মতে মানে বডিটো মানে পুৰা একেবাৰে পাতল পাতল হৈ থাকে। গ'লে আৰু খোৱা - লোৱা খিনি খালেও মানে গা - চা গধুৰ নালাগে।
অ অ অহ।
তাৰ পাছত সেইটোৱে আৰু আৰু মানে বহুত আজিকালি তেওঁলোকৰ তাতেও। হেৰিত য'ত শিকাই শিকে মানে তেওঁলোকে য'ত যায়। বহুত বোলে আহিছে আৰু নামভৰ্তিৰ কাৰণে নতুন। ছে আৰু ডেকা - ডেকা - ডেকা চামৰ আহ। যুৱক - যুৱতীবিলাক বহুত আহিছে বোলে মানে অকনমান হেৰি সজাগত। তাবসজাগতো হৈছে আৰু এতিয়াৰ চামটো আৰু। হ'বই দিয়াচোন জানা হৈছে আৰু মানুহ বিলাকে এতিয়া।
অ এতিয়া মানে অ বেছিভাগ মানুহে মানে কৰে আৰু। যোগাসন কাৰণ বেছিভাগ মানুহৰে চাবচোন আজিকালি মানে মধুমেহ ৰোগটো মানে।
অ সাধাৰণ বেমাৰৰ নিচিনা হৈ গৈছে।
অ একদম অ। চবৰে ঘৰত আছে, তুমি দাৰ ঘৰত শুনিবা সেই অ সেইটো বস্তু আৰু উম, সেইটো বস্তু আৰু বিষ যিটো মানে ধৰাচোন এনেই বিষ আৰু য'ত তত হ'ব পাৰে। বা বডিত মানে যিকোনো দেহৰ মানে যিকোনো ঠাইতে আৰু। কঁকালৰ বিষটো শুনিছোঁ। আৰু আজিকালি মানুহ বিলাকেতো তোমাৰ তলত বহিবই নোৱাৰে এনেকুৱা হৈছে। কালৰ বিষৰ কাৰণে, এই যে আমাৰ মাহঁতে। উম নাম হয় নহয় মহিলাবিলাকৰ নামত যায় তেওঁলোকে দেখিছো প্ৰায়ে মানে আজিকালি আমাৰ মাত বুলি নহয় তুল লৈ লৈ যাব লাগে। ভাই বহিব নোৱাৰে তলত, ডেকা মানুহবিলাকো যায় দিয়াচোন কিন্তু মানে কেনে বা কিছুমানে মানে ধৰাচোন দহজনী মান গৈছে যদি তাৰে পাঁচ জনী মান ওপৰতে ওখতে বহি ল'ব লগা হৈছে।
অঁহ তোলে।
উম সেনেকুৱা আৰু সিদিনা কোনে দেখিছোয়ে ক'ৰবাত মানে এইটো ডাঙৰমান নামঘৰে আৰু। আহিছিল আৰু মোবা - মোবাইলতে। একেবাৰে গোটেই কেইজনীয়ে মানে ওখ চকীত বহি লৈ পেলাই। সেনেকে মানে নাম ধৰিছে আৰু। কেনেকুৱা মানে এটা মানে পৰিৱেশ হৈ গৈছে ভাবাচোন? আগতে মানে নাম বুলি ক'লে ভগৱানৰ নাম প্ৰসংগ একেবাৰে ওপৰত কোনো নবহেয়ে আৰু। এতিয়া মানে সেইবিলাক বাদ দি পেলাই মানে যেনেকে কি নহওক আৰু
অঁহ।
এই ওপৰত বহি হ'লেও মানে। কৰিছে দিয়াচোন সেইটো আৰু ভক্তি আৰু চবৰে।
উপৰত পৰা।
ভাল লাগে কিন্তু মানে নোৱাৰে আজিকালি মানুহ বিলাকে কোনো ।
প্ৰত্যেকজন মানুহৰে মানে সেইটো অসুবিধা হৈ গৈছে মানে। শৰীৰ বিষ আৰু কঁকালৰ বিষটো সাধাৰণ বেমাৰে হৈ গৈছে এতিয়া।
উ শৰীৰ বিষ ককালৰ বিষ মধুমেহ আৰু মানে উচ্চ ৰক্ত। ৰক্ত চাপ এইকেইটা তোমাৰ প্ৰত্যেক ঘৰ মানুহৰে।
প্ৰত্যেকজন মানুহৰ বুলি ক'লেও ভুল নহয়।
নহয় নহয় নহয় এনেকুৱাই হৈছে এতিয়া এতিয়া আৰু এই পাইছো ৰবা এইবিলাক। উম।
তাকে এটা বয়সৰ পিছত মানে হয়ে আৰু
অ, হয়ে হয়ে এটা বয়সৰ পাছত অ, এটা বয়সৰ পিছতো লগ দিয়েই কিন্তু আন আজিকালি মানে শাৰীৰিক অনুশীলনৰ কমৰ ফলত মানে কম বয়সৰ পৰাই হৈছে। আৰু পাছতে খাদ্যভ্যাস বিলাকো মানুহ বিলাকৰ বেয়া হৈছে দিয়াচোন আজিকালি মানুহ শাক, পাচলিবিলাক নাখায়ে চোন যিবিলাক আমাৰ ধৰা শাক শাক-পাচলি সেই সেই যিবিলাক শাক, শাকজাতীয় বস্তুটো নাখায়েই। এই চব বজাৰৰ পৰা কিনি অনা এইবিলাক বা খাব দিয়াচো- এইবিলাক যিবিলাক মানে আমাৰ ফাষ্ট ফুড জাতীয় বস্তু এইবিলাকেই বেছি খায়।
উম, উম।
ত' সেইবিলাকতো বহুত অন্যায় কৰে দিয়াচোন দে ধৰক। কাৰণে বহুত ক্ষতিকাৰক সিহঁতে খাই মেলি আৰু মানে আৰু চাৰিওফালৰ পৰা মিলি আৰু মানুহ বিলাকৰ দেহৰ বেমাৰ আজাৰ বিলাক বেছি বেছি হৈ হৈ যাই আছে আৰু
অ, অ।
ম চবত মানে এইবিলাক চব চাই মেলি এনেকুৱা লাগে যেন মানে শাৰীৰিক অনুশীলনটো ধৰা তুমি য়োগা কৰিলা য়োগাখন, হয়তো তুমি এইয়া য'ত মানে আমাৰ জিম হেৰি বিলাক ওলাইছে জিম চেন্টাৰ বিলাক তাত গৈ পেলাই মানে অনুশীলন কৰিব পাৰিলে খুবেই মানে উপকাৰী যেন ভাৱ হয় আৰু
অ, অ, এ
আৰু কেনেকুৱা কি হয়।
তাকে।
অ, তোমাৰ কেঁচুৱাও কান্দি আছে। শুবৰে হ'ল শোৱাই নহ'লে আৰু আমিও আৰু শুৱেই আৰু।
অ, তাকেই ঠিকে আছে দিয়ক এতিয়া ৰাখিছো আৰু শুভৰাত্ৰি।
অ, দিয়া দিয়া শুভৰাত্ৰি শুভৰাত্ৰি দিয়া হ'ব দিয়া।